কি খবৰ?
মোৰ ভাল, তোমাৰ ভাল নে?
অ' ভাল, কি কৰিছা?
এই দিনৰ বাবে আহাৰ ৰান্ধিব লৈছো।
অ' হয় নেকি?
হয়, হয়, হয়।
আজি কি কি ৰান্ধিবা তুমি?
আজি ভাবিছো, মাছকে বনাম বুলি।
অ', হয় নেকি?
উম,,,
তুমি ভা, ভাত ৰান্ধিলানে?
অ', মই আজি দুপৰীয়া আহাৰটো মানে অকমান সোনকালে হেই কৰিলোঁ। আ বনাই আজৰি হ'লোঁ। কমান সোনকালে ৰান্ধিলোঁ, তাৰ পিছতে এতিয়া ল'ৰাকিটা স্কুলৰ পৰা আহি পোৱাহি নাই তাপিছত মই ভাৱ বিলো‌ কি বহুত দিন হ'ল তোমাৰ লগত কথাও পতা নাই তোমাৰ খবৰো পোৱা নাই, অ', তোমাৰ খবৰো পোৱা নাই তাৰ পিছতে বোলো ফোন এটা কৰোঁ এ, ভাত ৰান্ধি বাঢ়িও আজৰি হ'লো অ'
আমি বহুত দিন হ'ল আকৌ কথা নপতা,
সচাকৈ উম বাকী ঘৰত চবেই ভালে আছা ন?
অ ভালে আছো ভালে আছো। এই তোমালোকৰ ঘৰে যে গৈছিলো মই দিন তুমি যে মোক এই মাছৰ আঞ্জাকণ বৰ ধুনীয়াকে ৰান্ধি খুৱাইছিলা দেই তাত কি কি কেনেকে ধৰণে বনাইছিলা তুমি?
অ' এই হেৰি আঞ্জাখন তোমাৰ ফুলকবি মাছৰ আঞ্জাখন যে?
অ সেই ফুলকবি মাছৰে,
অ বক মানে কি কৰিলো দেই মই মাছৰ পিচ খিনি মানে নিমখ হালধি, ভালকে লগাই তাৰপিছ তাৰপিছতে মানে কি কেৰাহিখনত মানে তেল একদম পুৰা গৰম হবলৈ দিওঁ মানে অকমান যদি কম বেছি ভাল, গৰম হ'ব লাগ নহ'লে মানে মাছবোৰ কেৰাহীত লাগি ধৰে বুইছা নে,
অ' ঠিকে ঠিকে কৈছা,
অ' সেইটো কাৰণে অকমান বেছিকে গৰম হ'বলৈ দিয়ে আৰু তাৰ পিছতে সেই মাছ কিপিচ মানে অলপ টানকৈ ফ্ৰাই কৰি ললো, ভাজি ললো অ টান গৈ ভাজি ললো তাৰমানে কি হ'ল, বৰ বেছি ভাল নেভাজিলেও হয়। বহুতে মানে অকমান কম ভাজিও থয়। জোলত দিলেতো সিজেই কিন্তু মই মানে কি জানা নাই মাছটো মানে, অকমান টানকৈ ভাজি ললে খাই ভাল পাওঁ আচলতে,
সেইটো হয় কিছুমানে কমকে ভাজিলে ভাল। পাই,
অ সেইয়া মাছ অকমান হয় হয়। মাছ অকনমান টানকৈ ভাজি ললো তাৰ পাছতে ফুলকবি খিনি মানে কি অকমান ডাঙৰ ডাঙৰকৈ মানে কাটি নহয় গৰম পানীত নিমখ দি, পিনি অলপ দেৰি তোমাৰ হেৰি কৰি ধুই মানে প্ৰথমে ফুলকবিটো ধুই ললো অ তাৰ, পিছতে অকমান, ফুলকবি পাহটো অকমান ডাঙ-ডাঙকে কাটি নেও উতলা গৰম পানীত নি মখ দি পিনি অলপ দে মানে তেনেকে ঢাকি, এই তোমাৰ কিমান ও, পাঁচ মিনিট মান তেনেকে ঢাকি থৈ দিছো আৰু। ঢাকি থৈ দিয়াৰ পিছত আৰু সেইখিনি তোমাৰ পানী খিনি পেলাই নিগৰাই তাৰ পিছতে অঁ। তাত এ হেৰি লগতে আলুৱে, আলু দুটামানো মানে কি আৰু তোমাৰ জোল খিনি মানে কিমান জোখত কৰা অ' সেইটো হিচাপত মানে আলু কাটি ল'লো এ দুট দুটামান আলু কাটি দিম আৰু টুকুৰাত টুকুৰাকে বাহটো অকমান ডাঙৰকে থাকিলে মোৰ ভাল লাগে। কে ফুলকবি মাছৰ জোলখনত অঁ বেছি, সৰু - সৰু নকৰোঁ। হয় হয়, দেখিও ভাল লাগে। ‌তাৰপিছতে সেই ভাজা মাছ খিনি তেলতে মানে কি কৰিলে এইটো তোমাৰ হেৰি অ'। অকমান মেথি দুটামান মানে তাতে দি দিছোঁ। মেথ তি দাম মেথি মানে, অগুণ টো ভাল লাগে অ আকণমান আৰু মেধি তোমাৰ আধা চামুচ মান মানে ধৰা তেলতে গুদি দিওঁ। তাৰ পিছতে নহৰু মানে মই নহয়, এনেকে কুটি দিওঁ মানে তোমাৰ। নহৰু বতা নিদো। নহৰুটো অলপ কুটি দিওঁ। অহ হয়, হয়। নহৰু কুটি দিওঁ। কুটি তাৰপিছতে তাতে কি কৰিলোঁ, অকণমান বিলাহী অলপ তোমাৰ হেৰি কৰি ললো আৰু, সৰু সৰুকে মিহি মিহিকৈ
কাটি লোৱা,
এ বিলাহীটো সৰু সৰুকে, কুৰ্টীহে লও।
অ'। কিছুমানে আকৌ প্ৰেচ কৰি লয় যে ধুনীয়াকে একদম
অ' বাতি লয় হয় কিছুমানে বাতিও দিয়ে অ'। মই বিলাহী অকমান হেৰিহে কুটি এনেকে দিলো তাৰ তাৰপিছতে মই কি কৰিলো তোমাৰ হেৰি দিও এই সৰিয় বগা সৰিয়টো অকমান বাট
দি দিয়া অ' তেতিয়া আৰু ধুনীয়া হয়।
হয় হয় লগতে সেই কেচা জলকীয়া কিয়াও দি দিছিলো। অ' কেচা কেচা জলকীয়া দি তাৰপাছতে কি কৰিলো হেৰি এই সৰিয়হ বতাহটোৰ লগত মানে মই পিয়াজ সৰু চাই পিয় মজলীয়া মানে কি আৰু মজলীয়া ধৰণো হ'ব পাৰে বা সৰু পিয়াজ এটা অ' সেই সৰিয়হ খিনিৰ লগতে মই পিয়াজটো বাতি দিলো মানে অ'।
অ' ঠিকেই ঠিকেই।
তেলত ভালকৈ ভাঁজি ললোঁ ভাঁজি তাৰ পিছতে তোমাৰ মানে হেৰি কৰিলোঁ, এইটো হালধি দিলো অ' দিম্পল, ফোনটো কাটিছো দেই, ৰ'বাচ ৰবা আকৌ কল কৰিম ৰ'বা
এক চেকেণ্ড, অ'
মই কল কৰি আছোঁ, বেকগ্ৰাউণ্ডত নইজ নালাগে, সেই হেৰি খাইছ, নৰ্মদন মিক্সাৰ খাইছ, পানী কুটুক কাটাক লাইট